হেল্ল'! অ'। কি কৰিছা?
মই এই ৰবা মোৰ, কিবা কিবি অলপ কৰিছিলোঁ নহয় এইবা।
অ', কি কৰিছিলা?
ৰঙালাও কৰিছিলোঁ, তাৰপিছত আকৌ মাকৈও কৰিছিলোঁ।
অ', অ', তাতে লাগি আছা মানে। খেতিত, ন? অ', ভালে কৰিছ বা দিয়া, খেতি কৰিব লাগে ন।
লাগে তাকে। ৰঙালাও এতিয়া লাগিছে দিয়া। খাবলৈ পাৰা হৈছু
অ', বেছিকে অলপ নক
বে, নাই বেছিকে মানে কৰিছ দিয়া অলপ। বি-বিক্ৰী কৰিবৰ কাৰণে অকমান কৰা গৈছে বাৰু।
আমিও গৈ লৈ আহিমগৈ ন।
অ পাৰিবা পাৰিবা এতিয়া হেৰি হৈছে নহয় খাব পৰা হৈছে
খাব পৰা হৈছে ন মিঠা নে ৰঙালাওকেইটা? অ, অ, ভালে হব দিয়া নহলে। অ, ভালে কৰিছে। চাই কিছুমান মানুহে ইমান সাৰ দিয়ে।
উম উম নাই সেইবিলাক এক বেলেগ সাৰ ব্যৱহাৰ কৰা নাই চব গোবৰ সাৰ। তোমাৰ ধৰি লোৱা হেৰি যে এই ঘৰত যে শাক পাচলি খাবলৈ
অ ভালেই কৰিছা দিয়া সেইটো কাৰণে
বাকলিবোৰ চব এনেকে ৰাখি পেলাই গাত
অ বহুত মানুহে তেনেকেই দিয়ে ন আজিকালি খোৱা সেইবিলাক গাঁতখিনি পুতি থৈ দিয়ে তাৰপিত সেইটো যেতিয়া মানে মাটি নিচিনা নিচিনা হৈ যায় সেইটো দিয়ে বহুত সাৰ হয় সেইটো। উম। এই মাজতে মই মাজতে মই কি কৰিলোঁ জানানে স্কুলত মানে চব্জি বনাই দিব লাগে যে হয় সেইটো কাৰণে ৰঙালাও আনিছে কিন্তু ৰঙালাও গিটা তাকে বিশ্বাস কৰা অকণো মিঠাও নাই অকণো সোৱাদ নাই
এই বোৰ সাৰৰ ওপৰত হয়।
সেইটো এতিয়াতো তোমাৰ ধৰ অ শাক পাচলি খুৱাব লাগে হয় ছাত্ৰ ছাত্ৰীক এতিয়া তোমাৰ শাক পাচলিত যে যদি তোমাৰ সাৰ থাকে কেনেকে সেয়া আনি খোৱাবা। সেইটোও এটা হৈছে সেইকাৰণে তাত পাই লৈ আহম দিয়া তোমালোকৰ তাত
অ এ তুমি হেৰি স্কুলত তোমাৰ লাগিয়ে থাকিব একো নহয় তুমি হেৰি কৰিব পাৰা বোলে সপ্তাহত তেনেকে কেইটামান তেনেকে তুমি স্কুললৈ কিনি লৈ যাবা। ক পইচা আহ টো
অ অ পইচা অ খাদ্যৰ নামত আহে যিহেতু সেইকাৰণে আ মম শাক চবজি খোৱাই থাকো অ এই ওচৰৰ মানুহে ঘৰও কৰিছে নহয় তোমাৰ মই মাজতে সেয়া লেচ ঠাৰি দুই কেজি কিনি আনি পেলাই ভাজি বনাই দিছোঁ। সেইখিনি আকৌ বহুত ধুনীয়া সোৱাদ বিচনে মি থা একদম ঘৰত কৈছে যে সেই সেনেকে মানে ঘৰুৱা বস্তু পালে মানে মই আনি পেলে দিওঁ, কিন্তু সেই কিছুমান বস্তুটো তোমাৰ বজাৰৰ পৰা কিনিব লাগে ন, অ সেইটো কাৰণে চব বস্তুটো নোপোৱা দিয়া চব সময়তে সেইটো কাৰণেহে লাউজ অ আনি পেলেও কেতিয়াবা দালিত দি দিওঁ।
অ মই হেৰি সেই কাৰণে মই বোলো নাই, মই তোমাৰ লগত কথাটো পাতিম বুলি ভাবি আছি বোলো হেৰি নহয় তেনেকে আৰু হেৰিও নিব পাৰিবা আম
অ কিয় হ হৈছ
অ তিয়হো হৈছে তুম অ ভাজি সবজি বনাই দিব পাৰিবা, তাৰপিছত তোমাৰ ভেন্দি চেন্দিও আছে বুইচ
অ অ আনিম দিয়া নহ'লে, মই গম নাপাওঁ নহয়। মায়ে এদিন মোক কৈছিলে বা হঁতে কৈছে এনেকে খেত কি অলপ পৰিম বুলি কৈছিল তাৰ চানা মোক কৈছিলে সুধিবিচোন ফোন কৰি পেলাই মই বোলো অ চাওঁচোন বোলো যদি বোলো মই সুধি চাব পাৰো ভালে হ'ল দিয়া স
অ ভেন্দি, তিয়হ, বেঙেনা বহুত মানে আমি বিক্ৰী কৰিয়ে আছ
এ তুমি এটা কাম কৰিবা চোন, দাদা য তি আহে কেতিয়াবা আমাৰ এইটো ছাইডেদি। তেনেহ'লে তুমি অলপ নহ'লে মোক কবা কি কি লাগিব, মই তেতিয়া তোমাক কৈয়ে দিম ন। দিয়ো থৈ যাবহি পাৰিব নহ'ব জানো তেনেকে, অ দাদাটো আহে কামৰ কাৰণে ন? কেতিয়াবা, অ', তেতিয়াই নহলে দিব প ধাবা আমাৰ এইটো চাইডে
অ তাৰমানে সেই বেলেগ সাৰ চাৰ নিদিয়া যে খায়ো মানুহে ভাল পাই। বেপাৰীবোৰে আহি লৈ যাইহি। আৰু গমো পাইছো যে অ সেইদিনাখন এঘৰ মানুহৰ সেই সকাম পাতি সেই ভাঁজি চবজি কাৰণে তাৰপাছত অ গোটেই অ সিহঁতৰ ভোজ আছে ভোজৰ কাৰণে গোটেই শাক-পাচলি আমাৰ তা
অ', ভালে কৰিছা মানে আৰু এতিয়া ন, অ', অ', আৰু এতিয়া ন, চৰকাৰে ইমান সুবিধা কৰি দিছে। কৃষি মানে ধৰি লওক কাম কৰিবলৈও, হয়নে? সেইটো কাৰণে মানে সকলোবিলাক কৰিবয়েই লাগে মোৰ হিচাপত সুবিধা পাওঁতেই হম্
হেৰি কইলো নহয় আমি দহ হাজাৰকে - - পইচা পাইছিলো নহয়, তাৰপা সেই গৰু কিনিলো। মই, তাৰ লগত আৰু অলপ যোগ দিলো আৰু - -
অ' তাকে যোগ দি পেলাই হেৰি গৰু কাৰণে মানে ঘৰতে বোলো - - পই খেতি অলপো কৰো
অ', অ', অ', অ', ময়ো মাজে মাজে দেখিছিলো চাৰিটা চাৰিটা বোলে পুলিতে তোমাৰ বিচ্ টকা
আমি আকৌ ঘৰৰ গৰু খিনিকে ঘৰত গৰু আছে যে গাই গৰু আছে বেচা নাই নাই নাই তাৰ পিছতে সেই মাকৈ খেতি কৰিছিলো দিয়ে দিয়ে। গাখীৰ ডেইৰীত সদায় দিওঁ।
অ', সেনেকে আহিলে আমাৰ ঘৰলো মোকো অলপ দি পঠাবা ন। নহ'লে, এক লিটাৰমান। অ'। অ', অ', সেইটো কাৰণে ভাল মানে। তুমি এই কিনি আনা গাখ সেইখিনি ইমান ভাল নহয়, ঘৰুৱা বস্তু খিনি পালে ভালেই দিয়াচোন আৰু।
অ', ডায়েৰী এতিয়া মানে ডায়েৰীত সদায় আমাৰ আগবেলা থা ভাটিবেলা তাৰমানে তেনেকে দিয়াই যায়, আমাৰ গৰুখিনিও ক্ৰচ যে।
অ', অ'। অ' পাৰা। তেনেকেহ'লে তোন চাৰি মান ওলাই যায় ন?
তাকে, তাক কেওলা ওলাই।
উম, সেনেকেতো ব বঢ়াই বঢ়াই নি থাকিব
তাকে, সেইকাৰণে মই মোৰ মানে সেইটো এটা মানে নিজৰ- এতিয়া চোৱা মই নিজে এতিয়া সেইটো কম গৰুৰ পৰা গাখীৰ পৰা সদায়টো পাই আছোঁ, ডায়ৰিত দি পেলাই গাখীৰটোৰ পৰা সদায় ইনক'ম মহৈ আছে, সপ্তাহৰ মূৰত সিহঁতে পইচাটো দি দিয়ে।
অ' সপ্তাহে, মানে সপ্তাহী হেৰি কৰিছ
অ', অ', মানে, দি যাওঁ, দি যাওঁ সপ্তাহে সিহঁতে ডায়েৰীৰ পৰা আমাৰ একাউণ্টত পইচাটো ভৰাই দিয়ে।
অ', বহুত ভাল কৰিছে দিয়া, এনেকুৱা হ'লে। আৰু দাদা আহিয়ে থাকে। দাদাই লৈ আহিব পাৰে আৰু হয়। তোমালোকৰ সেইটোও ধৰি লোৱা অহা-যোৱা। ওলাই থাকে ধুনীয়াকে। উম, ভাল কাম কৰিছা। এতিয়া বোলে আকৌ বঢ়াইও দিব। মই শুনিছো মাজতে। ন? যিখিনিক মানে দিলে? যে নহয়, এই যিখিনি মানে পইচা যে দিছিলে দহ হেজাৰকে, তেওঁলোকক আকৌ বোলে বহাইও দিব বুলি শুনিছোঁ।
বোলে জোনে ভালকে দেক
অ', দেখাব অ'। খিনিক আকৌ দিব। হ'ব আৰু ন?
মানুহখিনিয় দেখিপেলাই প্ৰথমবাৰে দেখি
অ ভাল পাইছে অ নহয় তুমি আকৌ চোৱা খেতিও কৰিছা গৰুও পুহি লৈছা নিদিবনো কিয় ন ব্যৱস্থ খায়টো চলি আছে ধুনীয়াকে তুমি ধৰিলোৱা তেতিয়া চাবচিটি দিলেও দিব পাৰিবা হয় পইচাটো মাৰি থাকিব
সোধে মই বৰ্তমানলৈকে ধৰা তোমাৰ হেৰি লোণ চোন তেনেকৈ একো লোৱা নাই
লোৱা নাই অ অ
নিজে মানে সেইখিনি কৰি আছো আৰু পিছত মোৰ মানে জাৰ্চি পোহা এটা সপো
অ ভালে হৈছে দিয়া ভাল কাম কৰিছা বহুত ভাল কাম কৰিছা। আৰু বিশেষকে চাবাচোন ঘৰৰ মানুহকিটাই ঘৰৰ গাখী সেই খাই থিব পাইছে আও কি লাগ গেযাঁও ন
একো নাখালেও গাখীৰ খালেও
অ এগিলাচ যদি খোৱাই দিয়া হলে তেতিয়া আৰু কি লাগে আৰু আৰু তাতে চব্জিখিনিও এতিয়া ঘৰয়ে হয় তুমি নিজে জানা কি খালে ভাল কি খালে বেয়া ন এইখিনিয়ে নিজে কৰি থাকা বস্তু
এতিয়া তোমাৰ অন্য একো পেলনি নে মাছো এতিয়া খালো পাচলি চাচলি বাকলি খিনি তেনেকে থলো আৰু গৰু গৰু মানে আছ চজাম বাকলি চাকলী বোৰ বা ছি হৈ গলে কেতিয়াবা অকমান বোলে নাই মাখিয়ে চাখিয়ে পিন্ধিলে কিবা বস্তুতো বেয়া হৈছে মাটিয়ে বিন্ধা খিনি কাটি পেলাই গৰুক সিজাই পেলাই দি দিলোঁ আও উ গাখীৰটো অ গৰুৱেও ভালকে কিবা এটা খালে আৰু সেইটো যিহেতু গোবৰটো আমাক
লাগে অ তোমালোককো লাগিয়ে আছে সেইটো আৰু এটা কথা নহয় তুমি যিমান ভাল বস্তু খোৱা পা গাখীৰটো সিমান বেছি ওলাই হয়নেে নহয় এতিয়া তুমি ঘৰৰ বস্তু খুৱাই আছা নোখোৱা এতিয়া তুমিতটো কিনা বস্তু একো নোখোৱা ন এ খেতিও হয় তোমালোকক
চাপৰ তাপৰ কেতিয়াবা মানে কয়, দেউতাহঁতে চাপৰ তাপৰ আনে। খোৱাবলৈ কয়, মই বোলো নালাগে এটাই আছেই যেতিয়া।
অ'। আকৌটো ধৰি লওক, উম, উম, আকৌ তুমি খেৰখিনিও পাই আছা। ধানৰ খেতিওতো তোমালোকৰ কৰে। সেইটোও তোমালোকৰ ঘৰৰে যিহেতু খেতিত ভাল হৈছে দিয়া। খেতি বস্তুটোয়ে বহুত ভাল আগৰ দিনৰ মানুহে খেতি কৰিয়েই কিমান ইনকাম কৰিলে হয়। আজিকালি খেতিৰ, অ' কিন্তু মানে তেওঁ ঘৰৰ বস্তুখিনি ঘৰতে পোৱা ন? সেইটো বেছি মানে হয়নে
মই আপুনি তিয়হটো যে কুমলীয়া তিয়হটো ছিঙি আনি পেলাই খালে, তুমি বজাৰ খাবা আমাক ঘৰৰ তিঁয়হ এটা খাবচোন। ইমান ধুনীয়া! উঠা ধুনীয়া! বেঙেনাবোৰ একদম ধুনীয়া, তোমাৰ অকণমান তাপ দিলেই সিজে।
অ'। বিলাহী কৰা নাই?
চব আছে, মোক কলো নহয় বিলাহী, বেঙেনা অ' চব মানে বেছি জেগা নহয়, একঠা একঠা মান জেগাত মানে বিলাহী, একঠা ভেন্দি, একঠা ৰঙালাওতোহে অকমান জেগাতটো বেছিকে। তাৰপিছত তিনি কঠা মানত তেনেকৈ ধৰা হেৰি এইটো লগোৱা গৈছে।
লগোৱা গৈছে আৰু উম ভালে হৈছে দিয়া। কাম বিলাক কৰি আছা, মানে কিবা এটা লাগি আছা যেতিয়া নিজৰও ধৰি লোৱা হাত খৰচটো ওলাই আছে ন? আৰু ঘৰখনো ধুনীয়াকে চলি আছে মানে একো মানে তোমাৰ মানে অ', অসুবিধা হোৱা নাই আৰু ধুনীয়াকে। উম দাদায়ও কৰি আছা, তুমিও কৰি আছা এতিয়া আৰু ন? অসুবিধা নোহোৱাকে
অ নহয় এতিয়া নিজ নি কাৰো ওচৰত বিচাৰিবও নালাগে। ধৰি লোৱা ন খৰচটো মানুহৰ হৈয়ে থাকে। সেইটো কাৰণে বোলো নাই তেনেকে কৰিলে মই তিনি বছৰ মান হল দিয়া কৰা।
অ ভালে কৰিছা সেইটো কাৰণে ধৰি ল সুবিধা বিলাকো পাই আছা ন অ অ ভাল লাগে আকৌ সেইটোনো চোৱা কষ্ট কই যেতিয়া তুমি কিবা এটা পাবা সেইটো বস্তু আৰু তাৰ মূল্যটোৱেই বহুত বেছি ন।
অ অ
য ন দুদিনমান চাবাচোন অ হ নেযায় পিছতো কৰিবই লাগিব ন বেছি হবল কৰিবই লাগিব।
তাকে কিন্তু মই বহাই লৈ যাব লাগিব নহয় বস্তুটো।
অ বহাই লৈ যাব লাগিব তুমি মানে সেই তাৰ পৰাই অলপ অলপ মানে জমা কৰি বোলে আকৌ কিবা এটা বস্
অ তাকে
পিছত সিজনী গৰু ললা সিজনীৰ পিছত সিজনী ন তেনেকে তেহে বাঢ়িব যদি আকৌ একো নিকিনো কি হব পাঁচজনী হৈছ তে আন বাহ ভালে দিয়া পোৱালি গোটেই কেইজনী পোৱালি আছ উ নে মতা গৰু আছে অ অ ভালে আছে দিয়া পোৱালি কেইটাও ধৰিলা পিছত ডাঙৰ হলে আৰু বাঢ়ি
বাঢ়ি যাব উম সেইটোয়ে অ অ অ দিয়া আহিবা অ অ অ হব দিয়া।